হয়।
হয় শুনিছে আপুনি।
হয় শুনি আছোঁ।
হয়।
ত' আপুনি অ কল কৰিছে বাৰু এতিয়া মানে বিষয়ে এটা বিষয়ে কথা পাতিব চাগে ন।
হয় আমাৰ জাতীয় উৎসৱসমূহৰ বিষয়ে কথা পাতো হ'বনে।
হয় হয় ঠিক আছে।
উম, আমাৰ অসমৰ জাতীয় উৎসৱটো বিহু হয়। যিটো আমি তিনিটা সময়ত উম, পালন কৰো আমাৰ বিহু তিনিটা হয়। ব'হাগ বিহু বা ৰঙালী বিহু কা কাতি বিহু বা ক বিহু, মাঘ বিহু, ভোগালী বিহু।
হয়।
বহুত আমি ৰং -ৰহজ বা ফূৰ্তি, গান, নাচ উলহ মালহতে, মালহেৰে উৎসৱটো পালন কৰোঁ। চ'ত -চ'ত আৰু বহাগৰ সংক্ৰান্তিত আমি বহাগ বিহু পালন কৰোঁ। প্ৰথমে বিহুৰ আগদিনা উৰুকা হয়। তাৰপিছত গৰু বিহু হয় য'ত গৰুক আমি গা নদী বা খাল পুখুৰী য'ত ওচৰত পানী থাকে জলাশয় তেনেকুৱাত গা ধুৱাও, গৰু গা ধোৱা। কিছুমান পাত, কি পাত বুলি কৈ জানো সেইটো?
হয়, মানে অ', যেনেকুৱা আমি বেঙেনা বা লাও এনেকা ব্যৱহাৰ কৰোঁ, হয়।
বেঙেনা আৰু এটা পাত আছিল সেইটো মাৰি আমি গৰু গাত, অ', গা ধুওৱা যায়। তাতে লাও খা, বেঙেনা- বেঙেনা খা বছৰে- বছৰে বাঢ়ি যোৱা সেইবোৰ কিছুমান লোক প্ৰচলিত গীত গাই গৰু গা ধোৱা হয়। যাতে যিহেতু গৰু আমাৰ খেতি পথাৰত ব্যৱহাৰ কৰা হয় যাতে গৰুজনীও ভালকৈ থাকে আৰু আমাৰ খেতি পথাৰত ভালকৈ অ, নদন বদন হৈ উঠে খেতিপথ পথাৰবোৰ তেনেকুৱা ধৰণৰ আৰু বেমাৰ আজাৰ নহবৰ বাবে তেনেকুৱা কৰা হয়। আকৌ তাৰ গুৰু বিহুৰ পিছদিনা হৈছে মানুহ বিহু। মানুহ বিহুত আমি ডাঙৰজনক সেৱা কৰোঁ, আশীৰ্বাদ লওঁ ডাঙৰৰ পৰা। সৰু বা তেনেকুৱা মানু উম, জ্যেষ্ঠজনক আমি নত কাপোৰ বা কিছুমান উপহাৰ দিওঁ, পিঠা পনা বনালে সেইবোৰ আমি খাবলৈ আমন্ত্ৰণ জনাওঁ। তেনেকুৱা ধৰণৰ হয়। ৰঙালী বিহুটো। তেনেকৈ কাঁতি বিহুটোত আমি তুলসীত অ, অভাৱ অনাটন নেদেখিবৰ কাৰণে বা হজ পথাৰত পোক- পৰুৱা নধৰিবৰ কাৰণে আমি পথাৰত নহ'লেবা আকৌ তুলসী তলত চাকি জ্বলাওঁ যাতে আমাৰ যিটো কঙালী -কঙালী দেখা পায় বা অভাৱ অনাটন থাক কে বা কিবা বেয়া শক্তি থাকে সেইবোৰ আমাৰ ওচৰৰ পৰা আঁতৰি যায় নহলেবা খেতি পথাৰৰ পৰাও সেই বেয়া যিটো শক্তি হয় সেইটো আঁতৰি যায়, আকৌ ঠিক তেনেদৰে আমি ভোগালী বিহুত ভোগালী বিহুত আমি সাধাৰণতে আহিনৰ শেষৰ ফালে যিহেতু খেতি বা শস্য চপোৱাৰ শেষৰ ফালে পালন কৰা হয়। তাত ধান বা বিভিন্ন শস্য চপোৱাৰ পিছত পালন কৰা হয় বাবে শস্য বা তেনেকুৱা খাদ্য বস্তুবিলাক নদন বদন হৈ থাকে। তাৰ ফলত আমি ডাঙৰকৈ ভোজ ভাতেৰে পালন কৰোঁ। ভোগালী বিহুত আমি মেজি ঘৰ বান্ধো, মেজিঘৰত আমি উৰুকাৰ দিনাখন উম ভোজ ভাত খোৱা হয় যাতে তাত বিভিন্ন প্ৰকাৰৰ খাদ্য বা মাছ, মাংস তেনেকুৱা মাটিৰ দালি গাহৰি হওঁক বা মাছ হওঁক, বৰা চাউলৰ এ ভাত হওঁক বা তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰে উভৈ নদী হিচাপে লগ পৰিয়ালৰ লগত একেলগে ভোজ ভাত গ্ৰহণ কৰা হয়। পিছত- দিনা আমি ৰাতিপুৱাত গা মূৰ ধুই- গামোচাৰে গামোচা লৈ বা নতুন কাপোৰ পিন্ধি। সেৱা লৈ সেই মেজি ঘৰটো জ্বলোৱা হয়, আৰু সেই- মেজি ঘৰৰ মেজি ঘৰৰ সেৱা লোৱা- অঁ সেৱা লৈ মেজি ঘৰটো জ্বলোৱা হয় সেই মেজি ঘৰৰ ওচৰত কিছুমানে কেতিয়াবা ৰং- বা ফূৰ্তিৰ কাৰনে কিছুমান বিভিন্ন খেল উদযাপন কৰে। যেনেকৈ কণ আগৰ দিনত- কণ এতিয়াও পাতে বাৰু কণী খেলটো আগৰ দিনত কিছু অঁ- যুঁজ মইনা চৰাইৰ যুঁজ বা ম' যুঁজ এইবিলাক পাতিছিল। কিন্তু আজিকালি সেইবিলাক- আহ পশু পশু পক্ষীৰ যিবিলাক- আজিকালি যি খেলবিলাক যিহেতু বন্ধ কৰি দিছে তাৰ বাবে সেইটো পালকা নহয় বাৰু।
হয় হয় হয় হয়।
তেনেদৰে আমি যদি- অসমৰ শিৱসাগৰ ঠাইত যিটো- আহোমৰ দিনত ৰংঘৰ বুলি কোৱা হৈছিল বিহুত। তাত প্ৰত্যেক বছৰে আমি তাতে শিৱসাগৰৰ ৰংঘৰত বিহু উদযাপন কৰা হয় ডাঙৰ। কৈ সেই দুখৰ ঠাইতে বিভিন্ন প্ৰকাৰৰ- খেলসমূহ উৰ্দযাপন কৰা হৈছিল বা- বিভিন্ন দূৰ দূৰণিৰ কিছুমান নাচ নাচনী বা নাচৈ ঢুলীয়া- তেনেদৰে ৰৰে উদযাপন কৰা হৈছিল আহোম দিনৰ যি যিখনৰ- পুৰণিকলীয়া ঠাই আছে তাত-
হয় নিশ্চয়।
আপুনি অকণমান উৎসৱ পাৰ্বনৰৰ জাতীয়- উৎসৱ জাতীয় উৎসৱসমূহৰ বি বিষয়ে অকণমান ক'ব।
হয় হয় নিশ্চয়, তো আমাৰ জাতীয় উৎসৱতটো আপুনি ক'লেই বাৰু আপুনি আমাৰ তিনিটা জাতীয় উৎসৱ আছে যেনে- ৰঙালী বিহু কঙালী বিহু বা ভোগালী বিহু নহয় জানো। ত' আমাৰ ৰঙালী বিহুটো- কিহ কাৰনে আমি উদযাপন কৰোঁ বুলি ক'লে। মানে সেইটো সময়ত আমাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আমাৰ। মানে বহুত ধুনীয়া হয় পতি সৌন্দৰ্য্যটো সেউজ মানে- গোটেই সেউজ বৰণ হৈ যায় আমাৰ প্ৰাকৃতিক সেই মানে সেই- কাৰানে ৰং আলি ম না না ৰং মানে তেতিয়া আহঁ- অঁ মানে ফুল বিলাক- অঁ গজি উঠে যেনেকৈ আমাৰ কপৌ ফুল গজি উঠে। উঠে, আৰু তাৰপিছত- তেনেকৈ ৰজনীগন্ধা বা- আপোনাৰ কৃষ্ণাচূড়া এইবিলাক মানে ফুলবিলাক গজি উঠে আৰু নতুন নতুন ফুল। আৰু ৰঙা বেঙুনীয়া বা আপোনাৰ বগা এইবিলাক আৰু।। আৰু সেউজ সেউজীয়া নতুন নতুন গছৰ পাতবিলাক ওলাই আহে। ত' সেই কাৰণে মানে বহুত ৰং বিৰঙৰ হৈ যায় খেতি। এইটো সময়ত ত' সেইকাৰণে আমিতো ৰঙা হয় হয়। ত'- সেইটো কাৰণে আমি এইটো নতুন বছৰ বুলি কৈ দিওঁ মানে নতুন বছৰ আমাৰ- আৰম্ভ হয় তেতিয়া।
উম
তো সেইটোৱে নতুন বছৰৰ আমি আৰম্ভ- হোৱাটোৱেই আমি নতুন বছৰ আমি উদযাপন কৰোঁ মানে নতুন বছৰ আমি মানোৱেই- সেইটো সময়ত সেইকাৰণে আমি ৰঙালী বিহুটো উদযাপন কৰা হয় আৰু। আপুনি যেনেকৈ কৈ গৈছে মানে আমি। যেনেকৈ আপোনাৰ সংক্ৰান্তিৰ দিনাখন বা আপোনাৰ আ যেনেকৈ। আ আমি বিহু গৰু গৰু বিহু বা মানুহৰ বিহু আমি উদযাপন কৰোঁ। নহয় জানো এনেকুৱা হয়। ত' আগৰ দিনতো বোলে মই শুনিছিলোঁ মানে পুৰা যোনটো আমাৰ। একমাহ যদি এমাহ মানে ধৰি আমাৰ বিহুতটো উদযাপন কৰা হৈছে। মানে সেনেকৈ আমাৰতো হয়।
বিহু আছে বহাগ বিহুত বাৰু কিন্তু মাহটো ধৰি পালন কৰা হয় ৰং ৰহস্যৰে।
হয় হয়। মানে আজিকালি মানে কম হৈছে মানুহ বিলাক কাম কৰাত ব্যস্ত হৈ যায়। আজিকালি জীৱন নিজৰ নিজৰ জীৱন নিৰ্বাহৰ কাৰণে। বহুত মানে কাম কৰাত ব্যস্ত হোৱাৰ কাৰণে, আজিকালি খুব বেছি মানে। এসপ্তাহ মানতটো উদযাপন কৰা হয় আৰু তাৰওপৰিও আমাৰ। আমাৰ বিহু ফাংচন বিলাক আমাৰ আজিকালি মানে বিহু ফাংচন কৰোঁ ত' এইবিলাক বিহু। ফাংচন বিলাক আমাৰ চলিয়ে থাকে একমাহ ধৰি নহয় জানো হয়নে। বিহুৰ এক তাৰিখৰ পৰাই আমাৰ চলে বিহু ফাংচন বিলাক ত' বিহু ফাংচনত নানা ধৰণৰ আমি। উদযাপন মানে ফূৰ্তি কৰা হয়, যেনেকৈ আমি। আহ আমি বিহু না মানে নাচো, ষ্টেজত নাচো বা। আমাৰ যোনটো। ফিল্ডত বা পথাৰত আমি গছবিলাক লগাই কিনি কৰোঁ। পাখৰি গছ বা যিকোনো আজাৰ গছবিলাক লগাই আমি বিহু আহ বিহু প্ৰতিযোগিতা কৰাওঁ আৰু। নানা ধৰণৰ প্ৰতিযোগা প্ৰতি প্ৰতিযোগিতাত ভাগ ল'বৰ কাৰণে। বহুতো মানে গ্ৰুপবিলাক আহে। ত' এনেকৈ মানে আমাৰ বিহুতটো উদযাপন কৰা হয় আৰু। ত' আপুনি ক'লে বাৰু অ যিকোনো যেনেকৈ আমি পদ্ধতিটো আছে আমাৰ বিহু উদযাপন কৰা। কি কি নিয়মেৰে কৰোঁ সেইটো আপুনি বহুত ক'লে ত' তাৰপিছত এতিয়া মই যাওঁ আমি যেনেকৈ আমাৰ। উদযাপন বুলি মানে উ উৎসৱ বুলি ক'লে, আকৌ এটা আছে আমাৰ। তেনেকে আমি ন 'ভাত খাওঁ নহয় জানো?
হয়।
ন' ভাতটো আমি যেতিয়া। আমাৰ ধান বা খেতি পথাৰবিলাক আমি ধানবিলাক কটাৰ পিছত। আমি শীতকালত আৰু এইটো যেনেকৈ আপোনাৰ অ' তেতিয়া ক'ব গ'লে অক্টোবৰ বা নৱেম্বৰ মাহত নেকি! নৱেম্বৰ মাহত। ত' হয় নৱেম্বৰ মাহত আমি নতুন চাউলগৈ। হয়- হয় নতুন চাউলেদি আমি নভাতটো খোৱা যায় হয় নতুন চাউল কোমলীয়া চাউল চাউল হয় তাৰপিছতে আমি। ন ভাত খাওঁতে আমি প্ৰথমে আমি আমাৰ অঞ্চলত দেখা পাইছোঁ মই। যেনেকৈ আমাৰ গাঁৱত থকা আমাৰ নামঘৰবিলত আমি তাতে নাম গাওঁ। প্ৰথমে চব মানে গাঁৱৰ গোটেই মানুহবিলাক যায় আৰু ঘৰৰ পৰা। এজন দুজন হ'লেও যায় ত' আমি নামঘৰত আমি প্ৰাৰ্থনা কৰোঁ প্ৰথমে ভগৱানক। তাৰপিছতহে ভগৱানক আমি সেৱা কৰোঁ উছৰ্গা কৰোঁ আমাৰ নতুন। ধান এইবিলাক ত' আমি আৰু দান বৰঙণিও দিয়ে নামঘৰত গৈ নিজৰ- নিজৰ। বা এবস্তা বা চল্লিশ কেজি নহ'লে পঞ্চাছ কেজি এনেকুৱা ধান। ধান আমি তাতে মানে দান দিয়া হয় দান বৰঙণি জগাই। তাৰপিছত আকৌ গোটেই নামঘৰৰ মানুহবিলাক বা। আহ তাতে মানুহবিলাক মিলাই কিনি আমি আকৌ ন ভাত খোৱা যায়, আৰু আৰু ন ভাত খাওঁতে গতে আমাৰ নতুন মানে মুৰ্গা বা কুকুৰা নহ'লে মুৰ্গী, নহ'লে এনেকা হাঁহৰ লগত কোমোৰা, এনেকা খোৱা যায়। ত এনেকা, এনেকা আমাৰ বনভোজ টাইপ মানে। কি কয় এইটো, অ ভাত খোৱা যায় আৰু হয়, ভোজ খোৱা যায় আৰু, হয়। ত তাৰপিছত সেই আকৌ আছে আমাৰ যেনেকৈ সাতচোৱা বুলি কওঁ আমি যোনটো আমাৰ জুন মাহত হয়, গৰম দিনত।
উম।
হয়, আৰু সাতচোৱাত মানে এতিয়া অম্বুবাচী মেলা সময়ত আৰু, যেনেকৈ আমাৰ আহ গুৱাহাটীত থকা কামাখ্যা মন্দিৰত মানে যেনেকৈ, তাতে অম্বুবৈচা, অম্বুবাচী মেলা উদযাপন কৰা হয়, এ সেইটো সময়তে মানে সাত চোৱা সেইটো আমি উদযাপন কৰো আমি, অ' মানো আৰু।
উম।
হয়। ত' সেইটো সময়ত কি হয়, কোনো কাম নকৰে, মানে কাম কৰিব নাপায়, নিয়ম মতে। আমাৰ প্ৰথম দিনাখনেই সাত চোৱা যেতিয়া আৰম্ভ হয়, সাতদিন হয়তো সাত চোৱাটো। ভাত চোৱা ঔষধটো, তাৰপাছত সাতদিন মানে প্ৰথম দিনাখনে আমি নামঘৰত গৈ কিনি আমি পূজা পাতল কৰোঁ বা নাম গাও কীৰ্তন এনেকা কৰোঁ, তাৰপিছত তাৰপিছত আকৌ তেতিয়া মানে কি হয় অ' তাতে মানে নিয়ম এটা আছে যে আমি কোনো মানে কাম কৰিব নাপায়, বা খেতি বাতি আমিও কৰিব নাপায়। আমি মাটি পৰ্যন্ত আমি খান্দিব নাপাওঁ মানে, আমাৰ বসুমতী আয়ক, আমি দুখ দিব নোৱাৰোঁ আৰু না। এনেকা, ত' হয়, মানে প্ৰকৃতিক আমি ৰেষ্ট দিয়া হয় আৰু ন, ইংৰাজী যদি হয়, প্ৰকৃতিক ৰেষ্ট দিয়া হয় আৰু, সেই সাত দিনটো। এনেকা উদযাপন কৰোঁ, এইবিলাকেও আমাৰ জাতীয় উৎসৱ নিচিনাই হয় বা জাতীয় উৎসৱেই হয়। ত' তাৰপিছত আমাৰ আছে, হয়, হয় আমাৰ সময় হৈ গৈছে নেকি, হয়, হয়-হয় ঠিক আছে এতিয়া। হয় হয়, ঠিক আছে, ধন্যবাদ।
ভাল লকে ধন্যবাদ।